হেল্ল' অ' কওঁক, হয় নমস্কাৰ। অ', ভাত খালে আপুনি? অ', মই কি মই কে কেতিয়াবাই খালো মই আ একচুয়েলি মোৰ শুন কালে নটাতে খোৱা হৈ গ'ল কিন্তু তাৰ পিছতো কিবা কিবি কৰি আছিলো আৰু।
হয়।
আজি কি বনালে? হেল্ল'।
হয়।
হেল্ল'। হয়, আজি কি বনালে?
আজি বৃহস্পতিবাৰ নিৰামিষে খালো।
হয়, আপোনাৰ ভইচটো বহুত সৰু হৈ আহি আছে।
অ', জানো ভইচটো আপুনি হেড্ৰফোন লগাইছে যদি এৰাই দিয়ক।
হয়।
হয়, জনাব।
আপোনাৰ ভইচটো কিয় ক্লিয়াৰ হোৱা নাই আপুনি হেডফোনটো কাইণ্ডলি এৰাই দিব। হেল্ল'। হেল্ল'। হেল্ল'।
হয়, হয়, শুনা পাইছে?
হয়, এতিয়া শুনা পাইছো, হয় এতিয়া শুনি পাইছো।
এতিয়া বাকী
হয়, এতিয়া শুনি অলপ আগতে শুনা পাইছিলোঁ।
হয়।
আপুনি অলপ আগতে যোন খিনি জেগাত আহিছিল তালৈকে আহক নেটৱৰ্কৰ প্ৰব্লেম আছে চাগে।
অ', কি কৈছে মই একো বুজি পোৱা নাই আপোনাৰ ভইচটো। হেল্ল'।
হয়।
আপুনি আগত অলপ আগতে যৰ লৈকে আহিছিলে তালৈকে আহক। হেল্ল'।
নাই, শুনি পোৱা নাই মই। ভইচ একো শুনি পোৱা নাই।
হেল্ল',
হয়, এতিয়া শুনিছে?
এতিয়া অকমান অকমান শুনিছোঁ।
নেটৱৰ্কটো ডিষ্টাৰ্ব হৈছে নেকি? হয়।
ডিষ্টাৰ্ব হোৱা নাই, আপুনি, এতিয়া শুনি পাইছোঁ। এতিয়া শুনি পাইছোঁ।
অ', এতিয়া কওঁক।
হয়। আপুনি কিহেৰে বনালে ভাত?
আজি বৃহস্পতিবাৰ, নিৰামিষ আছিলে।
অ', আচ্ছা আচ্ছা।
আজি বৃহস্পতিবাৰ, ব্ৰত। সকলোৱে নিৰামিষ খায়, সেইটো কাৰণে নিৰামিষ খোৱা হ'ল।
অ', ভালে হৈছে মানিব পাৰিলে ভাল, মই বাৰু মাছে খালোঁ। আমি চাটাৰডে নাখাওঁ আৰু টিউচডে নাখাওঁ। মঙলবাৰ আৰু শনিবাৰে নাখাওঁ। কিন্তু বৃহস্পতিবাৰে খোৱা হয় বাৰু, মানিব পাৰিলে ভাল।
মানিব পাৰিলে ভাল।
হয়, হয়। অ', নিৰামিষ থাকিলেও চাগে বহুত কেইবিধ বনাইছে কিজানি।
হয়, হয়।
অ'। অ', কোনে বনায় আপোনালোকৰ?
কি ক'লে?
কোনে বনাইছে?
চবেই বনাও আমি, সকলোৱে। যাৰ যেনেকে সুবিধা হয়।
হয়, হয়, হয়।
তেনেকে খোৱা হয় আৰু।
হয়, হয়।
আৰু আপোনাৰ পুৱা-পুৱা, কেইটা বজাত শুইয়ে আপুনি?
মইতো, অ', একচুৱেলি নটা চাৰে নটাত পাৰিলে ভাতটো খাই দিওঁ।
কিন্তু কিবা কাম থাকিলেহে মোৰ দেৰি হয়।
সদায় খোৱাটো সোনকালে কৰিব লাগে। মানে খোৱাটো আপুনি যদি সূৰ্য্য ডুব যোৱাৰ আগতে যদি সাতটা আঠটাতে খাব পাৰে, মানে সাতটা মানৰ আগত যদি খাব পাৰে বহুত ভাল।
হয়, হয়। মইতো আজি খালোঁ, আঠটাতে খালোঁ। আঠটাত খাই দিলোঁ, খাই পেলাই মানে, তাৰ পিছত কিবাকিবি এতে কৰি আছিলোঁ, কাম অলপ আছিলে। তাৰপিছত আ আকৌ ভোক লাগিলে, সোনকালে খাই দিলোঁ যে। তাৰ মই মেগী আছিলে, অকনমান মেগী এটা সৰু বনাই খাই দিলোঁ আকৌ, এতিয়া নহয় সেইটো লাষ্ট অ-নাইন- নটাত খাই দিলোঁ।
সেইটোয়ে চিকিৎসকৰ, পৰামৰ্শ অনুযায়ী আপুনি খাব লাগে। ঘনাই খালেও একো নাই কিন্তু কম-কমকে খাব লাগে।
হয়-হয়। মই শুনিছো এজন ডক্তৰে কৈছিলে, দেৱত্তম- অসমত পাইছিলো নিকি, আঁহ' তেখেত ছাৰে কৈছে- ছিলে যে সোনকালে খানাটো খালে ভাল হয় দেহৰ কাৰণে।
অঁ'।
হয়। তেখেতে বহুত কৈ থাকে, তেখেত বহুত মানে হেৰি- ফেৰ্মাচ ডক্তৰ হয়, ত' কথাটো হয় বাৰু। আমাৰ- সোনকালে খাই আৰু অকণমান ৱাক কৰিব লাগে অলপ খোজ কাঢ়িব লাগে।
অঁ'।
হয়।
ৱাক কৰিলে ভাল।
হয়-হয়। ত' মোৰ কাম অলপ আছিলে সেই কাৰণে মই মানে শুৱা নাছিলো।
হয়। অহাকালি আপোনাৰ বিশেষ কাম, ক'ৰবাত যাব?
অহাকালি হ'ল আঁহ' ফ্ৰাইডে ন'।
ফ্ৰাইডে, হয়।
অহাকালি মানে মই, মই- অহাকালি মোৰ- এ' যাবলগীয়া নহয়, মোৰ অলপ নিজৰ ঘৰুৱা কাম আছে। যেনেকে মোৰ অলপ- এ', এ অলপ কম্পিউটাৰত আছে। তাৰপিছত দূৰত হয়, দূৰত নাযায় একো, কম্পিউটাৰত কাম আছে। তেনেকে এই কিবা-কিবি ফেচিয়েল কৰিব আছে। তেনেকুৱা অলপ সৰু-সুৰা নিজৰ হয়। অহ', হয়, দৈনন্দিন কাম-কাজ।
আপোনাৰ সৌন্দৰ্য চৰ্চা।
হয়-হয়-হয়, তেনেকা অলপ কাম আছে। কিন্তু মানে এইটো নহয়, দূৰৰ কাম একো নহয়, মানে সৰু-সুৰা নিজৰে কাম অলপ, তেনেকুৱা।
হয়-হয়-হয়।
সেয়া আৰু, অহাকালি তেনেকে আৰু। তাৰপিছত ঘৰুৱা কামো আছে অলপমান, কাপোৰ-চাপোৰ বহুত ধূব আছে। সেই তেনেকুৱা আৰু, কিন্তু কোনো ডাঙৰ তেনেকা কাম নহয়।
গৰমটো এইকেদিন পৰিছে কিন্তু।
গৰম বহুত পৰিছে হয়, ঠিকে কৈছে, হয়-হয়। হয়-হয়-হয়।
লাগে বাৰু বতৰ অনুযায়ী হয় নে, গৰম কেইদিন মান থাকি আকৌ ঠাণ্ডা আহিব।
হয়। হয়-হয়। অকণমান বৰষুণ দিলে ভাল হয়, মানে- যি সকলে বাহিৰত কাম কৰে- তেওঁলোকৰ কাৰণে বেছি গৰম হ'লে দিগদাৰ হয়, ঘৰত থাকিলেটো বাৰু কথা নাই। যিসকলে ধৰক' বাহিৰত ঘূৰা-ফুৰা কৰে।
অসুবিধা হয় গম পায় নে। বৰ- ষুণ বেছিকে দিলে ইয়াতে বানপানী হয়। বানপানী হয় আকৌ ৰাস্তাত বানপানী হয় মানুহৰ ঘৰৰ ভিতৰত পানী সোমায় আৰু নলা নৰ্দমা বিলাক জাম হৈ থাকে, বন্ধ হোৱাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হয়।
হয় কথাটো হয় বাৰু, কিন্তু কি কৰিব আৰু?
কৰিবৰ কাৰণে বিশেষ একো কামেই একো চৰকাৰী কোনো যি কোনো কামেই সিদ্ধি হব পৰা নাই ইমানেই অসুবিধা হয় গুৱাহাটীবাসীৰ বাবে।
হয় হয়। ইয়াতে আমাৰ আমাৰ মই ভাবো কথাটো হয়। কি আমাৰ মানে আমি আমাৰ নিজৰো কিছুমান ভুল আছে যেনেকে ধৰক এ যিটো আৱৰ্জনা এইটো কিছুমান বহুত ধৰক যতে, ত'তে পেলাই দিয়ে আমাৰ মানুহ বিলাকে সেইটো এটা আমাৰ নিজৰো ভুল আছে। এ আচলতে যতে ত'তে তেনেকে বাহিৰা কিছুমান হেৰিত চাব ইমান ধুনীয়া চাফা চাফা হৈ থাকে কিন্তু তেনেকে পেলাব নালাগে ন এ সেইটো কথা আৰু দ্বিতীয়তে মানে মই ভাবো যে আমাৰ নলা নৰ্দমা বিলাকৰ মানে হেৰিবিলাক অলপ উন্নত ব্যৱস্থা হ'ব লাগে। বাহিৰৰ দেশ বিলাকৰ ইয়াৰে মানে ব্যৱস্থাবিলাক উন্নত আমাৰ কিছুমান ঢাকনিও গুচোৱা থাকে তেনেকুৱা হৈ থাকে। আৰু তাৰুপৰি হয় হয়। আৰু তাৰ ফলত ধৰক পানী হ'লে আমাৰ উ পৰি যোৱাৰ ভয় থাকে ন তেনেকৈ আৰু তাৰ ওপৰি গতিকে অলপ উন্নত হ'ব লাগে। বাহিৰৰ দেশতো বহুতেই উন্নত। আৰু তাৰপৰি আমাৰ মানুহ বিলাকে ভুল কৰে কিয়? অকণমান জেগা পালে ঘৰ এটা উঠাই দিয়ে, মই অন্য জাগাৰ কথা কোৱা নে গুৱাহতিীৰ কথা কৈছো অকমান যদি খালী ঠাই থাকে তাতে অকমান কিবা এটা উঠাই দিলেই। ত' পানী যাব কৰ' পৰা? অকণমান টো জাগাও লাগে, নলা নৰ্দমা ও লাগে। সেইটো এটা আমাৰ মানুহৰ ভুল আছে। ত' একচুৱেলি বানপানীখিনি কৃত্ৰিম বানপানী নোহোৱা হ'লে ভালেই হয়। নহ'লে স্কুল, কলেজত যোৱাৰ অসুবিধা হয় কামত যোৱাৰ অসুবিধা হয় কি ক'ম আৰু
কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে চৰকাৰে কি কি পথ অৱলম্বন কৰিলে ভাল হ'ব বুলি ভাবে আপুনি?
মইতো ভাবো আহ এই এইটো মানে কঠোৰ ব্যৱস্থা কৰি দিব লাগে যে কোনো কতো আৱৰ্জনা পেলাব নালাগে। আৰু কোনোবাই পেলালে ফাইন লগাই দিব লাগে। সেইটো এটা কথা আৰু আৰু যেতিয়া
আপুনি সঁচা কথা কৈছে সেইটো ছিংগাপুৰ হওক ডুবাই হওক তাতে আপুনি থু পেলাবলৈ বহ
হয় হয়। হয় হয়। তাৰ উপৰি ডাষ্টবিন বিলাক যে হয় হয় এই ডাষ্টবিন বিলাক মানে আমাৰ হেৰি নাই। মানে ধৰক বহুত দূৰৰ মূৰত এটা সেইটো কৰিব নালাগে অলপ ওচৰে ওচৰে হব লাগে। কাৰণ মানুহেতো কৰবাততো পেলাবই লাগিব। এ অলপ সঘনাই হব লাগে। যাতে মানুহখিনিও পেলাবলে অলপ সুবিধা হয়। আৰু সেই ডাষ্টবিন বিলাক- মানে বহু দিন থাকিব নালাগে, সোনকালে সোনকালে লৈ যোৱাৰ ব্যৱস্থাও কৰিব লাগে। ত' ময় ভাবো তেনেকে প্ৰব্লেমটোৰ সমাধান- অঁ সকলো সমস্যাৰ সমাধান থাকে, ত' অলপ- সমান অলপ সমাধানৰ মানে এশ শতাংশ নহ'লেও- কিছু পৰিমানে সমাধান হয় নেকি?
হয় হয়, ঠিকেই কৈছে।
হয়।
সকলো সমস্যাৰে সমাধান থাকে।
হয় হয়। সেইটো কথা।
কৃত্ৰিম বান ৰোধ কৰিবৰ কাৰণে চৰকাৰেও বহুত পথ অৱলম্বন- কৰিছে। আজিকালি দেখা পাওঁ ৰাস্ত- তাইদি গৈ থাকিলে নলা-নৰ্দমা বিলাক চাফা কৰিয়েই থাক- কে কৰিয়ে থাকে হয়নে? আৰু নতুন নতুনকে বহুত বনাই আছে।
বনাই আছে হয়, হয়।
পিছতো ৰোধ কৰিব নোৱাৰিলে উপায়ে নাই আৰু বেলেগ বেলেগ- পথ অৱলম্বন কৰিব লাগিব।
হয়।
তেহে আৰু ভালদৰে-
হয় হয়।
মেনেজ কৰিব পাৰিব, হয়নে?
হয় হয় হয়, বৰ দিগদাৰ বৰষুণ আহিলে। বহুত প্ৰব্লেম, অসুবিধা হৈ যায়।
কিন্তু বৰষুণটোটো লাগিবই। বৰষুণ নাথাকিলে বেছি অসুবিধা হব।
হয় এতিয়া আকৌ ৰ'দ দিছে, ৰ'দতো থাকিব নোৱাৰে মানুহে সেইটোও কথা। বৰ দিগদাৰ।
হয় ৰদটো, ন সেইবিলাক থাকিবই আৰু। বছৰ দিনটোত ঋতুবিলাক সলনি হব।
হয় হয়।
সেই অনুপাতে চলি থাকিব।
হয় হয়, কিন্তু গাওঁবোৰত হক প্ৰব্লেমটো অলপ কম।
উম' ভগৱানৰ লগতো যুঁজিব নোৱাৰো, হয়নে?
হয়, কিন্তু গাঁও অঞ্চলত এইটো এইটো সময় প্ৰব্লেম কিন্তু অলপ কম। কেনেকে কম? এতিয়া গৰমৰ দিনত ধৰক তাতে গছ-গছনি আছে, গছ- গছনিয়ে মানে বতাহ দিয়ে, সেই গৰমটো বতাহ থাকিলে অলপ কমি যায় ঠিক আছে। কিন্তু আৰু গতিকে চ হয়, হয়। অলপ অলপ হ'লেও কমি যায়। কিন্তু ইয়াতেটো চহৰতটো গছ-গছনি নাই। সেইকাৰণে গৰমটো মানে হয় নাটনি হয়, আৰু- কাম কৰা মানুহেটো কৰিবই লাগিব বাহিৰৰ কাম কৰা মানুহ তো সেইটো এটা ডাঙৰ অসুবিধা। আৰু দ্বিতীয়তে বৰষুণৰ ক্ষেত্ৰতো গাঁওৰ মানুহৰ সুবিধা আছে। কেনেকে বৰষুণ দিলো তাতে কৃত্ৰিম বানপানী- সেনেকে নহয় মানে গাঁও বিলাকত। অ' কেতিয়াবা বহুত বৰষুণ আহিলে হোৱাটো বেলেগ কথা। যেনেকে নক অঁ ঠিক আছে।